কি আছো তুমি।
ময়ো এনেই আছো ভাত পানী খালা।
খালো অ তুমি খালা।
উম মই খালো কি খালা।
তোমাৰ ডিম দালি ভাত আৰু কি খাবা নো তুমি
মাছ আছিলে মই মাছ নাখাও মানে সেইকাৰণে ধৰা দিম খালো মই
অ দিব পাৰিলা হয়। মোলৈ পঠায়।
তুমি মাছ খোৱা
ইমান নহয় বাট মানে অলপ চলপ ভাল পাওঁ আৰু মানে ইমান এটা হেৰি নহয় মাংসটো ভাল লাগে আৰু বেছি।
অ মাংসটো ভাল লাগে এই মাছটো মানে খাব মন নাযায় মাছটো কিবাটা স্মেল দিয়ে আৰু সেইবোৰৰ কাৰণে খাবলৈ বৰ দিগদাৰ।
উম মাংস হাড়দিও খাব পাৰি কিন্তু সেইটো কাৰণে ভাল আৰু দিনবোৰ দেখিছা দেখুন এবাৰ। ৰ'দ এ বাৰ বৰষুণ
এইটোয়ে কামো লাগি গৈছে গৈ গৰম দিলে ইমান গৰম দিয়ে আৰু বৰষুণ দিলে লাগাটা বৰষুণ দিয়ে থাকে। মোৰ ঘূৰিব সেইটোৱে ঘূৰিব যোৱা ঘূৰিব যোৱা প্লেন এটা হৈছিলে
অ।
সেইটো বৰষুণৰ কাৰণে কেঞ্চেল হ'ল।
আকৌ যাব পাৰি দেখোন ভাল জেগা এটা যত তোমাৰ ৱাটাৰফল আছে। তেনেকুৱা জেগাত
অ সেনেকা জেগাতে যাম বাৰু ট্ৰেকিং কৰিব লগা অলপ মান ট্ৰেকিং কৰিব পাৰি নগাঁও চাইডে আছে।
ট্ৰেকিং কৰিব পাৰি কিন্তু তোমাৰ বৰষুণ দিলে মানে কি হয় ট্ৰেকিং। ভালকে কৰিব নোৱাৰি জানাই দেখোন কিমান পিছল হয়
সেইটো হয় বাৰু এই নগাঁও চাইে ধুনীয়া জেগা এটা আছে বুজিছা
যাব পাৰিবাৰু কিমান দূৰ পৰা এনে
বেছি দূৰ নহয় এই কিমান দূৰ গম নাপাও কিন্তু ইমান দূৰ নহয় নগাঁও চাইদে এই কাৰণ ওচৰে হ'ব
এঘণ্টা দুঘণ্টা লাগিব চাগে
পাৰি যাবলৈ যদি তোমালোকে ওলোৱা মানুহ যদি ওলাই তেতিয়া যাও পাৰি আৰু
যোৱা কথা আছে হয়তো আমি কাৰত যাম নহলে ভেনত যাম নহলে তোমাৰ বাইকত যোৱা স্কুটিত যোৱা প্লেন বনাই আছে
মোক ভাল এটা কও চবতছে ভাল তোমাৰ বাইক আৰু স্কুটি মানে গাড়ীত যোৱাত ন বাইক স্কুটি মানে ভাইবটো ভাল আহে বেছি আৰু সৰু সৰু গলিয়েদি মানে তুমি সোমাই নিব পাৰিবা এতিয়া কাৰ খন থৈ পেলাই আকৌ আধা দুৰ খোজ কাঢ়ি যোৱা নিচিনা হব ন দিগদাৰ হব
অ সেইটো হয় এতিয়া তাতে মানে ভাবিছো এটা এই সৰু চিলিণ্ডাৰটো যে শুনিছা এই চিলিণ্ডাৰটো মানে লৈ যাম বুলি ভাবিছো
চিলিণ্ডাৰটো নিলে তেন্তে ইচ বাইকত তেন্তে নহ'ব স্কুটিত
স্কুটিতে নিব লাগিব অ এই মানে উম পোলাওৰ মাংস খাম বুলি গৈছিলো
কিন্তু তাত যদি বনাও কৰো মানে যদি আমি বনালো হা খুৱাটো দেখোন নহ'ব কেনেকে
হৈ যাব খোৱাটো এটা সময়ত এনজয় সেঞ্জয় কৰি কিনে লাষ্টত সন্ধিয়া আবেলি মানে খাম আৰু
পাৰি বাৰু কিন্তু তোমাৰ বনাব কোনে মইতো ইমান নাজানো ন ভালকে তুমি জানাই দেখোন
একো নাই মোৰ ফ্ৰেণ্ডবোৰ আছে নহয় মোৰ ফ্ৰেণ্ডবোৰে ধুনীয়া বনায়
পাৰি আৰু তোমাৰ এনেকে এনে এইটো যদি প্লেন বনিয়ে আছে তেনে আমি এটা ভাল জেগা তোমাৰ কেনেকুৱা অলপ ভাল চাই জেগা যাওঁ অলপ দূৰ জেগা য'ত তোমাৰ মানে ভালে কিং মাউণ্টেইন এৰিয়া টাইপ তেনেকুৱা
তেনেকা তুমজাং ভাল আছে বাৰু
তুমজাং ভাল আছে বাৰু কিন্তু তোমাৰ এতিয়া যাই জানো তুমজাং
গম নাপাও দেই তুমজাং কেতিয়া যায় কিন্তু তুমজাঙৰ এৰিয়াটো ভাল আছে বুজিছা গম পাই অ গম পাই চাগে
গম পাওঁ পাওঁ আমাৰ লগৰো কৈছিল মে নহয় ন
অ লগৰবোৰ গৈ
আৰু যে তোমাৰ দুৰ্য ভেলি নেটো কিবা এটা যে ভেলি সেইটো, এনে দুটা ভিতৰত কোনটো ভাল?
দুযুকোতো বেছি ভাল হ'বলা।
অ তুম জাংকৈ কৈ ন।
অ তুমজাংটো মানে আজিকালি বহুতে মানে যাব ললে অলপ মানে ভাইৰেল হৈ গল ন প্লেচটো তাতে মানে ভাল ভাল নলগা হ'লে সেইকাৰণে দুুযোকোটোও পাৰি
ক'ত আছে ন দুযুকুটো বাৰু
সেইটো কাৰ্বি পিনে আছিলে হবলা কাৰ্বি আলঙৰ ফালে উম
তেনে পাৰি বেছি দূৰটোতো নহয় ন
বেছি দূৰ নহয় বাৰু তাতে জানা অ ডিমা হাছাও আছিলে বোলা অ
ডিমা হাছাও তোমাৰ সাত ঘণ্টা লাগে
অ ঠিকে আছে ইপিনেও যাব পাৰি
মানে তুমি আমি গৈ পেলা ফাষ্ট গৈ পেলা হেৰিত থাকিব লাগিব তাৰপিছত তাৰ ট্ৰেইন লৈ প
উ অ এই তাতে খোৱা বোৱাটো বৰ দিগদাৰ তাৰ হৈ বে জানা এ তোমাৰ বস্তুবোৰ ওপৰলৈ লৈ যোৱা হয় না মানে তোমাৰ যোনটো দহ টকিয়া মেগী তাতে এশ টকা লয়ৰে
তেনে ঘৰ পৰা পেকিং কৰি লৈ যাম যদি ইমান যদি তাত দাম হয় পাহাৰ এ
সেইটোৱে তলপ পৰা নিবলৈ মানে পেট্ৰল চেট্ৰল বহুত খৰচ হয় ন
এটা কাম কৰো তোমাৰ আমি বাইকে চাইকে যোৱাতকে ট্ৰেইনত যাওঁ চব লগৰবোৰ
পাৰি বাৰু তোমাৰো লগৰ চগৰ মিলোৱা ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালীৰ লগৰ যাব
মানে কিমান মেক্সিমাম বেছি নালাগে কি অ তোমাৰ এইটো কি বুলি কয় অ এনে টেনচেন লগাবা নেকি মানে থাকিবলৈ এদিনত
অ পাৰি অ কেম্প লগাব কেম্প লগাব পাৰি
প্ৰথম দিনা গ'লেতো ভাগৰতো লাগিব ন ওপৰত উঠো মানে আমি
অ এই তোমাৰ দুদিন তিনদিন মান থকাকে যাব পাৰি আৰু ধৰা দহটামান পোৱালি গলে ভাল লাগিব এ তাতছে বেছি হলে বেয়া লাগে গে
বেছি নালাগে দহটা মানে ফিক্স কৰা আৰু বেছি হ'লে বেছি মানে কি আৰু ইমান মানে ভাল নালাগিব ন বেছি মানুহ হ'লে যেনেকুৱা লাগিছে যে একে ফেমিলি পিকনিকহে আহিছোঁ।
সেইটোয়ে বেছি পোৱালি হলে মানে অটপালিও কৰে বুজছ আছা
সেইটো আৰু কাক চাবানো মানে তাত যেতিয়া আধা মানে ভাল এটা য দহট মান যদি থাকে তেতিয়া মনতো থাকে ন ইহনকেইটা ইহনকেইটা বুলি
অ সেইটোৱে তাতে ধুনীয়া একদম ভিউ আছে ফটো চটো উঠিব পাৰিম।
লাগিব আৰু কাম বনতো নাইে কলেজ চলেজো এতিয়া নাই তোমাৰো নাই তেনেকুৱা ইমান কলেজ
অ মোৰো নাই বাৰু কলেজ মোৰো নাই তোমাৰ তোমাৰ পিছে এডমিশন কেতিয়াৰ পৰা
এডমিশন হল মই তোমাৰ কলেজ তেনেকে যোৱাহে নাই এতিয়ালৈকে যে জাম চাগে মানে গৰম দেখিছাই দেখোন।
হয় বাৰু ইমান গৰম আৰু কেতিয়াবা মাজে মাজে গৰম দে কেতিয়াবা মাজে মাজে হৰহৰে বৰষুণ দিয়ে পোৰা
সেই সেইডাল বতৰৰ দোকানতো যাবলৈ মন নাযায় এনেই কোনো প্ৰব্লেম নাই
যাবা কলেজত চাতি নিনিয়াকে যাবা পিছ মুহূৰ্তত বৰষুণ দি দিব।
এ চেচে চেচে আৰু আকৌ চাতি ডাল বোলো ভাৰ বান্ধি লৈ গলে ৰাস্তাতবোলে বৰষুণ নাই দিয়া।
অ তাপা নে কলেজৰ পৰা ছাতিও চুৰ মাৰি দিয়ে
অ মোৰ ছাতি ডাল চুৰ নিলে মোক ঘৰত ক'ব তই নেক্সট দিনৰ পৰা চাতি নিব নালাগে গে আও
মোকো মোৰ দুটা ছাতি চুৰ হ'ল দুটা ছাতি চো হোৱাৰ পিছত মোৰ তিন নম্বৰ দিনা ছাতি নিদিয়া হ'ল।
অ হল অহ তে তেনেহলে দেখোন ভয়ে লাগে মোবাইল চোবাইল লৈ গলো বোলে মোবাইল চোবাইলে চুৰ মাৰি দিলে!
মোবাই চবাইল চুৰ নহয় বাৰ এই ছাতিটো বাহিৰ থৈ দিয়া ন শুকাবলৈ।
কেতিয়া চোৰ আৰু কিন্তু মানে কলেজ গৈ ভালো লাগে দেই এনজয়মেন্ট এটা হয়
হয় বাৰু ফ্ৰেণ্ডছ বোৰক লগ পাই বহুত দিনৰ পিছত
লগ পাই কিন্তু মানে কি পঢ়াটো নহয় গে দেই এইটো সঁচা কথা কলেজত কলেজ লাইফত পঢ়া নহয়।
এই কলেজত ক্লাছেই নহয় কি পঢ়িবা কোৱাচোন
সেইটোয়ে তেনেকে হ'লে দেখোন এনেই গাধ তাৰ ওপৰত দেখোন ফেলে মাৰিম গৈ ডাইৰেক্ট গৈ পেলাই দেখোন ন এগে জেগাতে এনেই বেইনটো ত একো নাই!
মই দুবছৰ দুবছৰ কলেজ গ'লো হা দুবছৰত তোমাৰ চাগে একবছৰো ক্লাছ নহলে দেই ক্লাছ নকৰিলোও বাৰু মই অ ক্লাছ নকৰিলো বাৰু ঘূৰু ঘূৰোতেই গ'ল মানে।
বাপৰে বেলেগে পাল ইয়াত
আমি ঘূৰিলো যেনে তেনি ঘূৰিলো খালো বলো লগৰখনৰ লগত গোটেই গ্ৰুপডাল ঘূৰিয়ে ফুৰিলো ক'ব গ'লে
মেমৰি বনি গ'ল ন
অ মেমৰি বনি গ'ল এতিয়া কলেজো নোযোৱা হলো আৰু কলেজো বাদ দিলো
ঘৰত বহি চাগে একেবাৰে অশান্তি লাগে ন
অশান্তি লাগে এ কলেজ স্কুলবোৰ মানে ধৰা এতিয়া মনত পৰে আৰু আগৰ এতিয়া মই যোনখন স্কুলত পঢ়িছিলো
অ
তেই স্কুলখন ভাঙি পেলালে এই এতিয়ানো নতুনকে ডাঙৰ ডাঙৰ বিল্ডিং বনাব যেনিবা তাতে এতিয়া আগতে মই পঢ়োতে তোমাৰ ইলেভেন টুৱেলভ নাছিলে
অ'
তে ইলেভেন টোৱেলভ কৰি দিছে ন সেইটো কাৰণে স্কুলখন অলপ ডাঙৰ কৰিছে এতিয়া গোটেই গোটেই ভাঙি পেলালে
কিন্তু নিজৰ স্কুলৰ ইলেভেন টুৱেল্ভ হ'লে পঢ়িবলৈ ভাল নালাগে
সেইটোৱে, এতিয়া মই কাৰণে তাতে অ মই তাতে ইাতে এডমিশ্যন নললো। মোক কৈছিলে মেমহতে ইয়াতে এডমিশ্যন লয়, ইয়াতে এডমিশ্যন ল ভাল আছে মোৰ তাতে মন নগ'ল আৰু
কি নিজৰ স্কুলখননে কিমান পঢ়িবানো। সেই কিমান বছৰ ধৰি পঢ়িয়ে আছা বাৰ বছৰ ধৰি বা এঘাৰ বছৰ ধৰি আকৌ তাতেই পঢ়িবানে তুমি
সেইটোৱে মই মানে ধৰা এ একবাৰ মানে মেট্ৰিক পাছ কৰাৰ পিছত ন। এ তোমাৰ এই গাঁওৰ পৰা ওলাব মন গ'লো আৰু সেইটো কাৰণে মানে টাউনৰ চাইডে গ'লো।
ঠিকে আছে টাউনতো ভালেই লাগে বাৰু। এনেকুৱা মানে কেনেকুৱা মানে কিয় কলেজৰ পৰা উলিয়াই ক তাই ফুৰি কৰি ধুনীয়াকে ঘৰ চৰ বজা চজা কৰি বা কিবা কৰি।
উম সেইটোয়ে এতিয়া উম ভাইতো ভাল লাগে টাউন আ। ততে ধৰা লগৰখিনি ঘূৰিব পাৰি মুভি চুভি চাব যাব পাৰি।
সেইটোৱে এটা এনজয়মেন্ট হৈ যায়গে ন তাতে আৰু য'ত ত'ত অননাই বনাই মানে। কি হয় নিচিনাকে ঘূৰি ফুৰিব পাৰি আৰু পখিলা নিচিনাকে।
অ মানে কলেজত গ'লে ফ্ৰীডম এটা পায়। এইটো স্কুলত ফ্ৰিডম নাপায়।
সেই স্কুলৰ ফ্ৰীডন নাপায় আৰু কলেজত কোনে চকুৱে নিদিয়া আৰু দে যি কৰিছ কৰা আৰু কি ক'মনো মাছট মাছটনিয়ে একো নকয় তাত ইমান
একো নকয়ে মানে ধৰা ক্লাছ আহিলেও আহিবি ন আহিলেও নাই ক্লাছ কৰিলেও কৰিবি নকৰিলেও নাই
কিন্তু নিজৰ কাৰণে বেয়া অলপ
পঢ়াটো পিছ পৰি যায় সেইবোৰ কৰিব নালাগে বাৰু
কিন্তু মানে সঁচা কথা কবলৈ গ'লে এনে তোমাৰ চ চাবাই এতিয়া চোৱা কলেজ গলেতো পঢ়াত মন নাযায় এনেো মেট্ৰিকৰে এটা মানে যোজ থাকে যে মেট্ৰিকটো পাছ কৰিম আৰু অ কৰিম কৰিম মে তাৰপিছত আৰু কলেজটো পোৱাৰ পিছত
নাই সেইটো মেক্সিমাম চাবাচোন পোৱালি কলেজ যোৱাৰ পিছতে বেয়া হয়
আহ সেইটো হয় বাৰু দেই
সিহঁতে ভাল থাকে কলেজ যোৱাৰ পিছতো সিহঁতে বৰবাদ হৈ যায়গে
ভাল ভাল আনকি চুকা পোৱালিও তোমাৰ পঢ়াত ৰখি যায়গৈ
সেইটোয়ে এতিয়া তাতে কলেজত ধেই পালাইছে ন ভাল বেয়া গোটেইখিনি একলগ হৈ যায়গে ন তেতিয়া মানে বেয়া হৈ যায় আৰু এটা যোনটো পোৱালি ঘৰত সোমাই থাকে ঘৰত মাক বাপেকে ফ্ৰীডম নিদিয়ে, সেইটো কলেজত পাই গ'ল নহ সেই কলেজত পোৱা পিছত সেইটো বৰবাদ হৈ যায়।
মানে কিজানা বেছি মাক বাপেকে যদি বেছি বান্ধি ৰাখে নহ তেতিয়াও বেয়া কিন্তু পোৱালী এটা ফ্ৰীডম দিব লাগে যে তাতে মানে ইমানোকে বেয়া ৰাস্তাত যাব দিব নালাগে এনেকুৱা এটা হেৰি দিব লাগে এটা লাইন দিব লাগে যাতে মানে সি সেইটো বুজি পায় আৰু
অহ সেইটোৱে
দেখিলে বেয়া জানেই দেখোন তুমি
সেইটোৱে মানে বেছি বান্ধি ৰাখিলে পোৱালি বেছি বেয়াহে হৈ যায়।
সেইটোৱেটো আৰু কলেজতো এতিয়া গৰমটনো কি যাবা দেখিচাই গৰমডাল কেনেকুৱা লেতেৰা গৰম
সেইটোৱে বাৰু ঠিকে আছে অহ ঠিকে আছে দিয়া মই তোমাক দেৰিকে কৰি আছো নহ। অহ এতিয়া বাই বাই
বাই বাই